শুনা পাইচা না?
অ পাইছোঁ দে। মোৰ?
তুমি
আছোঁ ৰস।
তা আজি নাছিল নেকি?
কি নাছিল?
আবেলি। কৰব যে যা
তোৰ?
দিন দিনটো এনেই আছলি, ফোন কিয় নামাৰলি?
অ' নাই, মোৰ সেই ছিল মাথাৰ বিষ হৈছিল বিৰাট, শুয়ে আছিলোঁ।
তৰ সদায় মাথাই বিষাইছোন, ইমান মোবাইল
নহয় এ, চকু তকু গিলে মান বিয়াইছি। ৰাতিপুৱা মানে উঠাত অলপ দেৰিকে উঠলো, ৰাতিপুৱা উঠাত মানে অলপ দেৰিকে উঠলো উঠ তা মানে উঠোতে মানে একদম এলা লাগিছে কি বেছি বাদ দে আৰ
অ', উম। কিবা খালি নে নাই?
অ চা খালো, তই?
এ আহাৰ টাইমত এটা কেক এটা খালো, খাই লৈ কিবা গেছে উঠছিল মৰ।
হু হু, গেষ্টিকৰ ঔষধ চৌষধ আছে দি খাবি।
নহয় নিজে থিয় হৈ যাব।
অ'।
কয়ানকে মানে হেবিট নাই।
অ', তোৰ কেইটা আছে আৰু?
আৰু ইটো কৰাৰ পিছ ৰ সেনেকে নধবি ৰ, কাটে সেইকাৰণে। মানে ইটো হোৱাৰ পিছত, মোৰ হৈ যাব, পাঁচটা, তাৰপিছত আৰু আহিব আৰু সেইকাৰণে। কালিৰ লাগি নাথাকিব নেকি, সেইকাৰণে আজি শেষ কৰিব বুছা? উম।
কালি মানে মানে মোৰ আৰু মোৰ এ এইটো চকলেট খালে আৰু বাকী চাৰিটা থাকিব বেগত।
তাৰ পিছত আৰু কেইচা আহিব আৰু আহিব না।
অহ ', নহয়- নহয় ম মোৰ তাত এতিয়া পাঁচ তাইছে বেগত। মানে তোৰ ফালৰ পৰা তই মোক এটা দিলি না। অহ ', হেৰি বিছ
বিছ হব।
ন এই নহয়- নহয় নহয় ন পচিছ । পঁচিছ।
হব।
অহ ', পাঁচটা চকলেট খালে মোৰ পঁচিছটা হব পঁচিছটা পেটত যাব।
অহ ', মোৰো একেদিন তাৰপিছত বাকী খিনি আজি তম দে
মোৰ- মোৰ পিলৰ পৰা টা খালে আৰু বাকী সিপিনে চাৰিটা। থাকব তোৰ পিনৰ পৰা কৰলি না তই?
অহ ', মানে তোৰ কটো জ্বলালে নেকি পানী অকমান সেইকাৰণে দিব লাগে মানে তোৰ আৰু সেইটা আছে ন। মানে ত দুই আৰু পাছ হোৱা নাই দুই আৰু পাচ হয় হৈছে নে নাই -নাই হোৱা? এতিয়া কিমান হৈ আছে দুই আৰু। চাৰি।
ৰ
তয়ো মানে।
মোৰ এতিয়া দুই আৰু শূন্য হৈ আছে।
অহ ', তোৰ আৰু আছেই।
তেই নহয় অহ ', এই মই মানে বুজাবই পাৰা নাই তক।
তাতে - তাতে কিমান দেখাই আহিছে অংক।
পঁচিছ।
পঁচিশ- পঁচিশৰ আগতে এটা নম্বৰ থাকে।
এ বিচ
এতিয়া বিছ দেখাই আছো ন।
অহ',
অহ ', তে তোৰ আৰু আহিব। আহিলি সেইখিনি কমপ্লিট কৰিব লাগিব তাৰপিছত আৰু আহিব আৰু কৰিব লাগিব ইমান দেৰি কি কৰিছিলি কত ত মই যোৱা সেইদিনৰ পৰা কৈয়ে আছো সোনকালে কৰি থৈ দি।
এই ৰ গধূলি শুই আছিলো।
শুই থাক সেইকাৰণে শুৱে থাকিবি পিছত নাপাবি গম পাবি ৰ।
কৰবা লাগিব ৰ।
আমওতো শুই আছো।
এ মই অলপ- অলপ আগতে- অলপ আগতে মোৰ লগত জনী লগত কৰি উঠলো ৰ।
তে এনেকে কৰি থাকিব লাগে।
নাই কলো ক'লো। তাইৰ লগতে মোৰ তাইৰ লগতে পাঁচটা গ'ল।
অ ' হেনেকে এতিয়া এইবোৰ কথা বাদ দি হ'বি আৰু এতিয়া।
উম,
উম, বাকী ঘৰত মাৰো নাই।
আছে -আছে ডাঙৰটো আৰু সৰুটো শুই আছে নেকি মাজুো যন্ত্ৰ চাই আছে।
আহ
তহঁতৰ
আমাৰ এই হ তৰি পনে গিছিল।
অ' দটা নেকি?
সৰুটো আছে কিবা খাবৰ কাৰণে বনাাই
অ '
তই আৰু এনে ভাগিছো ইমান। পিঠিখন বিখালে
পিঠি মোৰ। চকুৰ দৃষ্টিশক্তি গ গৈছে ৰ সেইটো চাব লাগিব। হাস্পাতালত যায়।
পাইছো।
অ 'সেইটো কৰিলেহে মোৰ মাথাৰ বি কমব
মাথাৰ বিষ আৰু চকুৰ বিষ কমিব
উম,
নহলে নকমে।
তোৰ চাগে পাৱাৰটো সেই।
অ সেইটো। তয়ে লৈও কাম নাই নললেও নহয়। সেইটোয়ে সলাব লাগিব কথা পাতি পাতি কথা কথা শেষে হৈ গৈছে।
হয়।
ইমান এলাহ লাগি যায় ৰে
কি কবি আছ। উম।
মোৰ মোৰ লগত। লগতো কথা পাতি -পাতি তাইৰো আছিলা তাইৰ কিবাকে মই কেইটামান মানে চকলেট তাই খুৱালো খালা দেচোন।
উম,
তাৰপিছত আৰু এলাহ লাগিল পেটটো বলে বিষাইচি।
উম,
আৰু-আৰু পাঁচটা কিনচি। সেইকেইটা বোলাৰ পিছত, খাব।
অ, ঠিকে আছে।
অহ,
এতিয়া মদ অলপ খাই থাক।
অ তাকাতো,
হম,
পবি না পিছত।
এ তাই সময় আছে ৰ মই আহিচে ৰহ অলপমান আগতে।
অহ,
পাঁচ দহ মিনিট মান হ'ল।
অ' আচ্ছা।
আৰু যিমান পাৰো কৰি থ আমাৰ ততে তাৰপিছত আৰু। নাই
অহ,
নহ'লে আৰু আৰু অহ কৰিবা আছে। অ হা-হা,
কালি পৰীক্ষাৰ কাগজ চাব নেকি মানে।
চাও মানে চাই আৰু মানে। নহলে যাৰ-যাৰ বছি কি আছে। ছয় সেইবোৰ চাগে গো সি যায় নেকি পঢ়াবোৰ।
অ আচ্ছা,
সেই কাৰণে। গুচি গলে তো আমাৰে ন। দিগদাৰ। সেইকাৰনে। বেছি আগতে গৈছিল বেছি। দিন কেনে থবা নালাগে।
অ, তাতে হেৰি আমাৰ। তটো সংগঠনটোত দু এটা ল'ৰা আছে নেকি? তাৰ কৰাই নাই চাগে সি।
এ জী কৰে কৰিব থো
তাৰ বোলে পৰীক্ষা চলি আছে।
উম বাপৰে, বেলেগ কৈছা সংগঠন।
সেনেকে কব লাগব উফ, ভাগৰ লাগিল।
এদিন কিয়ে তৰ শুই শুই থাক তাতে ভাগ লাগে নেকি?
অ নহ কথা পাতি পাতি ভাগৰ লাগিল
উম
কি কথা পাতিম, একো নাইয়ে পতিবা লগা।
এনেই আৰু বকি থাক আৰ কি আছে।
এ সেই বকোতে -বকোতে এলাহ লাগি যায়।
উম হেনকে
তহঁতৰ ৰবিবাৰেও থাকে বিদ্যালয় খোলা?
অ থাকে।
শান্তি নাই মোৰ।
উ, কোনদিনা বন্ধ থাকে?
বন্ধ মংগলবাৰে থাকে নেকি আকৌ কালিও আছ, আকৌ চাগে মংগলবাৰে নাথাকিলে আৰু চাগে বুধবাৰে থাকব পাৰে, সেনকা টাইপ।
অহ
শান্তি নাই
হয়তে মোৰ আগৰ দ্বাদশ শতিকাত, অ দ্বাদশ শ্ৰেণীত আছিল এনেকুৱা।
উম
ৰবিবাৰৰ দিনটো শান্তি নাই।
উম সৰুটো কি কৰিছে?
সৰুটো টোপনিৰ পৰা উঠাই নাই ৰহ
ঠিকে আছে দে।
সেহতৰ টেনচন নাই, কালি আৰু পৰীক্ষা আছিল তাৰ
উম
এ তাৰে উঠি
কালি আমাৰ ঈদো আছে ৰ,
তাৰ যিহে পঢ়া, সি ভালকে পঢ়াই নাই। কালিয়ে সিহে জানব পৰীক্ষাত পৰীক্ষা কি বা লিখে
চলি দিয়ে একো নহয় দে।
হ'লেও আৰু সেইটো এটা মানে সেই পাই বিদ্যালয়ৰ পৰাই খবৰ আহে না নপৰে চপৰে তাকে আৰু ক'ব।
উম গম পাইছো। চলীক বেছি সে কৰিও বেয়া লাগে না।
সেয়েতো তাৰ আৰু গাৱো ভাল নাই।
লে আৰু গেয়া ভাল নাই আৰু এৰো কিবা পৰীক্ষাৰ আগতে বেমাৰ হয়।
এ মোৰো হৈছিল দে এনেকুৱা প
মোৰ কিন্তু কেতিয়াও নহয় পৰীক্ষাৰ আগত।
মোৰ মোৰ ইমান নহয়। হ'লেও মানে মাজতে হৈ যায় আৰু জ্ব্বৰ চৰ উঠি যায়।
এই মোৰ ন
এ এ হৈছে মোক কৰিছো দে এইবাৰ।
আহ হা।